হেল্ল'।
হেল্ল'।
অ' কি কৰিছা?
কৰ কোৱা, মই এনে আছোঁ।
এনে আছা আচ্ছা। মই এফালে ফুৰিবলে গৈছিলোঁ, এ অলপ আগত আহি পাইছোহি। তুমি অথনি মোক হেৰি কি কয় মই হেৰি আকৌ অকমান টাউনলৈ ওলাই গৈছিলো বজাৰ-বজাৰ কৰিবলৈ। এইকদিনতে মই মানে অকমান ফুৰিবলে যামতো অসমৰ বাহিৰলে।
অ
তুমি এ কি কৰি আছিলা এতিয়া?
মই এনেই অলপ। নাই নাই ঘৰতে আছোঁ অ' ত' হিসিনি কৰি আছিলোঁ। কি ক তুমি ক'ত যাবা কৰিব কি মানে প্লেনি
এ এতিয়া গৰম বন্ধ দিব গৰম বন্ধটো ফুৰিব লাগিব ন সেইকাৰণে আৰু আৰু বাহিৰত চাবলৈও মন যায় কেনেকে মানুহ বিলাকে সিহঁতৰ কালচাৰ কেনেকুৱা সিহতি কি কি খায় সিহতি কি কি নেৰে সেইকাৰণে যাওঁ বুলি ভাবিছোঁ ঘৰৰ ফেমিলি মেম্বাৰ্চৰ লগতে যাম আৰু, তাকে। তোমাৰ জেগাডোখৰ এতিয়ালৈকে ডিচাইড কৰা নাই। আমি অপচন থৈ দিছো হয়তো আমি বেংলৰ যাম। নহ'লে আমি গোৱালৈ যাম, বা কাশ্মীৰো যাব পাৰোঁ।
অ' ভালে ভালে।
তাকে গৰমত তুমিয়ে কোৱাচোন ক'লৈ গ'লে ভাল হ'ব।
মোৰ মতে তুমি কাশ্মীৰতে যাব পাৰা ভালে পাহাৰ বৰফ তেনেকুৱা যাব পাৰা। আৰু পাহাৰ সেনা বৰফ জাগাত গৰমত বহুত ভাল লাগিব যায়।
হয় হয় কাশ্মীৰ খন এনেও একদম হেভেন বুলি কয় সৰগ বুলিয়ে কয় দেখ আমাৰ পৃথিৱীত যদি সৰগ আছে খন হৈছে কাশ্মীৰ, তাত চব ফুল পাহাৰ বৰফ নদী। সকলো তাত পোৱা যায় হয় নাই।
উম।
তাৰ মানুহখিনিও মাতা মানুহখিনিও বহুত মৰমীয়াল মই দেখিছোঁ মানে মই ছ'চিয়েল মিডিয়াতে জৰিয়তে মই যেতিয়া চাইছিলোঁ মই জেগাবিলাক। তেতিয়া সেইকাৰণে মানে মোৰ চাবলৈ মন গৈছে মানে।
অ' আচ্ছা যাবা
তুমি অ' হয় তুমি পিছে ফুৰিছানে অসমৰ বাহিৰত?
অ'। অ' মই গৈছোঁ দুটা তেকেইখন বহুত জাগাত গৈছোঁ দুটামান জাগাত গৈছোঁ। মই মেইনলি মেঘালয় গৈছোঁ তাৰপিছত মণিপুৰ গৈছোঁ। তাৰপিছত আমাৰ দাৰ্জিলিং গ'লো, অ'।
তুমি মেঘালয় যে গৈছিলা মেঘালয় চবতকে তোমাৰ কোনডোখৰ জেগা ধুনীয়া লাগিছিলে?
মানে এই মেঘালয়তোতো মই বহুত সৰু পৰা যাই থাকোঁ ত' বহুত ভাল হয়। মানে গোটেই মেঘালয়টোৱে ভাল লাগে মেইনলি শ্বিলঙৰ ফালে আৰু মেঘালয়ত য'ত য'ত বৰষুণ দি আছে নহয় বৰষুণ দিয়া জেগা। আৰু বহুত পাহাৰ আছে ত' এনেকুৱা নদী নিজৰ ত' সেইটো
উম, মেঘালয়ত এলিফেণ্ট ফলচ বুলি এটা হয় এলিফেন্ট ফলচ বুলি এডোখৰ জেগা আছে ন'। নিজৰা এটা আছে নেকি বহুত ধুনীয়া মই দেখিছিলোঁ, অ'।
অ' মই গৈছিলোঁ আগ
হেল্ল', তুমি হেডফোন পিন্ধি কথা পাতি আছা নেকি।
তুমি হেডফোনটো পিন্ধি কথা পাতি আছা নেকি? তুমি হেডফোন পিন্ধি কথা পাতি আছা নেকি?
নাই নাই হেডফোন নাই নাই নাই পিন্ধা।
অ', অ', এতিয়া কোৱা। অ' এতিয়া কোৱা কোৱা।
অ' মই কৈছোঁ।
অ' এতিয়া কোৱা চাউণ্ডটো আহি আছে তোমাৰ।
শুনিছানা
অ', অ'।
কৈছিলোঁ যে গৈছিলোঁ যে তাত বোলো মোৰ একদম যিহে ৰাজ একা বেঁকা। সৰুও আছিলোঁ মই তেতিয়া তেতিয়াই যোৱা এতিয়া ডাঙৰ হোৱাৰ পিছত যোৱাই নাই যাব লাগিব। তুমি ক'বাচোন গ'লে দেই ময়ো যাম, লগতে।
অ', অ', ঠিক আছে দিয়া ঠিক আছে বৰ্তমান এনেক আমি বৰ্তমান বেলেগ প্লেনিং এটা কৰিছোঁ আমাৰ বন্ধুকেইটাই, আমি মানে মালি যাম। তাতে যাব পাৰা।
বাহ, ক'ত যাবা তোমালোকে?
তোমালোকে ক'ত যাবা?
মানে আমি এতিয়া দিল্লী আৰু মনালি, দিল্লী আৰু মানালি যাম। একবাৰে দুটাই একদম পুৰা ফুৰি আহিম।
বঢ়ি-বঢিয়া। ৰ'বা, ৰ'বা মই ঘৰত কথাাপাতি চাওঁ, তাৰপিছত তোমাক কম দেই, মোৰো যাবলৈ মন মন আছে, দেলহিত যে ইণ্ডিয়া গেটখনৰ অ' তাকে আৰু দেলহিত চাৰ'জনী মাৰ্কেটো নহয়, তাত বহুত কম দামে কাপোৰ বস্তু পাই শুনিছোঁ মই। তাত যাব লাগিব, দিয়া মই ঘৰত অ', অ', যাম, যাম। অ', মই যাম, যাম নিশ্চয় যাম।
অ', ঠিক আছে।
তুমি মোক ক'বা, কিমান পইচা পাতি কেনেকুৱা মানে তোমাৰ লোকে ট্ৰেইনেৰে যাবা নে, কিহত যাবা? ফ্লাইটত যাবা নে ট্ৰেইনেৰে যাবা?
আমি ট্ৰেইনত যোৱাৰ কথা ভাবিছোঁ কাৰণ যিমান যি আমাৰ লগৰকিটাই গোটেই এনজয়মেন্ট কৰি যাম ভাবিছোঁ। ট্ৰেইনত গ'লে বেছি ভাল লাগিব ফ্লাইটতকৈ, ট্ৰেইনত গ'লে ইমান ৰাস্তা বহুতো ধুনীয়া
অ', হয়, বেলেগ তুমি হেৰি বিলাকো চাই যাব পাৰিবা, বেলেগ ষ্টেট বিলাকো চাই যাব পাৰা ট্ৰেইনত গ'লে।
অ', সেইটোৱে হৈছে বহুতো ধুনীয়া, ধুনীয়া আমাৰ প্ৰাকৃতিক নিজৰা এইবোৰ বহুতো বস্তু ভাল, ভাল বস্তু চ-চাই যাব পাৰিম
হয়, হয়, ঠিকে কৈছা, ঠিকে কৈছা। পিছে কিমান দিন লাগি ব তোমালোকে তাত কিমান দিন থাকিবা?
দছৰ পৰা বাৰ দিন।
অ', ভালে, ভালে।
তুমিও ওলাবা ট্ৰাই কৰা, তুমি ঘৰত কথা পাতি চোৱা।
অ', হেৰি তোমালোকে অ', ঘৰত মই তোমাক কম দেই। মোৰ যাবলৈ মানে বহুত মন আছে মানে, মই বহুত সৰুতেই দেলহি মই যোৱাই নাই কিমান দিন হৈ গ'ল। আৰু লগতে তোমালোকে থকা মেলা কি কেনেকে ব্যৱস্থা কৰিম বুলি ভাবিছা?
তুমি
অ', মই গৈছিলো দেলহি।
এইটোতো, এইটো ভবা নাই এইটো বা নাই আমি বহুত বহুত দিন আছে নহয়, তেতিয়া যাও যোৱাৰ আগতে আমি আলোচনা কৰি ল'ম। সময় আছে এতিয়াও বহুত সময় আছে, পাঁচ মাহ ছয় মাহ মান আছে।
আচ্ছা, আচ্ছা তেতিয়াহ'লে ঠিকে আছে সময় আছে তে। সময় মতে আমি চাই ল'ম ভালকে আলোচনা কৰি ভালেই লাগিব কলেজৰ দিনকিটা ফূৰ্তি নকৰোঁ তেতিয়া হ'লেও কেতিয়া ফুৰিম হয়, বাৰু তুমি কোৱাচোন? এতিয়া ফুৰা বয়স আৰু, আৰু এতিয়া ফুৰিলে আচলতে আমি বেলেগ, বেলেগ মানুহৰ হয়, হয়, উম।
কিছুমানেটো লাষ্টবাৰ ভাবি লয় এইবাৰ যাম, বেলেগ, বেলেগ জাগাত ধৰা বেলেগ নতুন, নতুন কথা আমি জানিব পাৰোঁ নতুন ভাষা, নতুন সংস্কৃতি বিষয়ে আমি গম পাম, এইটোয়ে আৰু মই এনেকা নতুন, নতুন জাগা চাই বহুত ভালপাওঁ। ত' তুমি যাম এইবাৰ ভাবি আছোঁ বহুত জাগা, অকল সেইটোয়ে নহয় আৰু তোমাৰ কিবা কিবি বেলেগ প্লেনিংও আছে।
হয় নেকি? কি, কি প্লেনিং আছে কোৱা আকৌ মোকো?
মইতো ভাবিছিলোঁ, মই দেলহিৰ পৰা মই এনেকুৱা সৰুকে বিজনেছ এটা টা আৰম্ভ কৰিম বুলি ভাবিছিলো যেনেকে দেল্লীৰ পৰা মই বস্তু খিনি ক্ৰয় কৰি আনি মই মই ইয়াত যত থাকো তাতে মই মানে এইবিলাক সৰুকে আৰু ষ্টল বা এনেকুৱা বুটিক এখন খুলিম বুলি ভাবিছো এইটো সপোন মোৰ এতিয়াও আছে যদি তোমালোকে যোৱা তেতিয়াহলে মই কথাটো ভাবি চাম এবাৰ এবাৰ ভালকে
অ অ আহিব পাৰা। ঠিকে কথা ভাবিছা এতিয়া তুমি একবাৰ ঘৰত কথা পাতি লোৱা আমাৰ লগত ঘৰত আৰু যাই গোটেই বস্তুবোৰ চাই লব দে তেতিয়াহ'লে তোমাৰ কাৰণে ভাল হ'ব।
হয় হয় ঠিকে কৈছা। একবাৰ মই চাই লৈ গোটেইখিনি বস্তু কেলকুলেচন কৰি কেনে এবাৰ চাই আহিব লাগিব আৰু তাত যদি তাত দোকানদাৰ বিলাকৰ লগত ম কথাও পাতি চাম যদি তেওঁওলোকে সহযোগ কৰে তেতিয়াহলে কথাষাৰ আগবঢ়াব পাৰি পিছে তুমি, হা কোৱা কি কৈছা?
কেনেকুৱা তোমাৰ আজিৰ দিনটো
মোৰ দিনটো আ মোৰ দিনটো আজি বহুত ভাগৰ যুগৰে গল পায় ৰাতিপুৱা উঠিয়ে মই মৰ্ণিং ৱাক কৰিবলৈ গ'লো মৰ্ণিং ৱাক কৰি আহি এক্সাৰচাইজ কৰিলো আৰু গোটেই ঘ ঘৰৰ কাম কৰিলো তুমি কি কি কৰিলা পিছে তুমি কেইটা বজাত উঠিলা ৰাতিপুৱা
কব নোৱাৰি মানে অলপ দেৰিকে উঠাই গৈছ মই
অ দেৰিকে উঠিলে দেৰিকে উঠিলে বেয়া নহয় সোনকালে উঠিব লাগে
সেইটোৱে ৰাতিপুৱা উঠা পিছত ক্ৰিকেট খেলিব গ'লো তাৰপিছত সেনেকে ঘৰত আহিলো ভাত সাত খাই এনেকুৱা অ গধূলি ক্ৰিকেট খেলিব গ'লো দিনটো এই কেইদিন ক্ৰিকেট খেলাই চলি আছে আমাৰ
হয় নেকি ক্ৰিকেট কি মানে লৰা ছোৱালী নে? নে লৰা লৰা অকল
অ লৰা লৰা ছোৱালীবোৰে নাহে ইয়াতে খেলিবলৈ
অ সেইটো মই দেখিছো ছোৱালী বিলাকে ইয়াত আগবাঢ়ি নাহে ন ক্ৰিকেট খেলিবলৈ কিন্তু বহুত আছে আকৌ ছোৱালী ভাল ভাল খেলা ক্ৰিকেট
আছে জানো
নিজৰ এটা ফিজিকেল ফিটনেচৰ কাৰণে কিবা এটা ব্যায়াম বা কিবা খেল এইবিলাক খেলি থাকিলে বেছি ভাল আৰু স্বাস্থ্য টো ভাল থাকে। পিছে তুমি এটা ভাত খাবা নেকি?
নাই নাই এতিয়া নহয় এতিয়া নহয় অলপ দেৰিকৈ খাম। তুমি খাবা নেকি?
দেৰিকে খাবা কিন্তু তুমি এটা কথা মনত ৰাখিবা যি যিমান সোনকালে খাবা সিমান সোনকালে তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল তুমি সোনকালে খাই বৈ যদি শুই যো যোৱা তেতিয়া ৰাতি ৰাতিপুৱা সোনকালে সাৰ পাব পাৰা
অ
পাৰা আৰু তেতিয়া ভাল হৈ যায় মানে গাড়ী মাত শুনিলো
অ মই অলপ ৰাস্তা ফালে ওলাইছো মই অলপ বাহিৰৰ ফালে যাম ঠিকে কৈছা তুমি বাকী তুমিও জল্দি জল্দি ভাতটো খাই লোৱা হা মই তোমাক কালি ফোন মাৰিম হা হাজিয়া মলত ভাল মাই মোক মাতি আছে তো ঠিক আছে বাই দিয়া
অ অ ঠিক আছে বাই বাই গুড নাইট
অ'কে